অহ শুনিছা?
অ শুনিছো শুনিছো, তুমি ভালদৰে শুনা পাইছা নে বাৰু মোৰ কথাবোৰ উ উৰ
পাইছো পাইছো অ।
অ কি কৰি আছা?
মই এয়া ভাতকেইটা খাই কিবা আগফালে বহি আছিলো। তুমি?
ময়ো এয়া এনেই বহিহে আছো বাৰু। বাকী খবৰ খাতি কেনেকুৱা তোমাৰ?
খবৰ খাটি মোৰ ভালে ভালে। তোমাৰ কোৱাচোন?
মোৰো ভালে ভালে অ। তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই, আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অ অ ভাল কৰিলা ভাল কৰিলা, কি বিষয় বা?
হয় হয় বিষয়টো মানে এনকুৱা এ বৰ্তমান যুগত যে তোমাৰ যি অনলাইন পেমেন্ট যে ব্যৱ- স্থাটো যে প্ৰচলন যে হৈ আছে, সেই তাৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছো। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ ভালেই হ'ব, ভালেই হ'ব।
হয় হয় মানে এতিয়া ক'বলৈ গ'লে বৰ্তমান যুগত ম- মানে আমাৰ যি অনলাইন পে'মেণ্ট বস্তুটো সেইটো এটা বহুত জনপ্ৰিয় হৈ উঠিছে গম পাইছা।
হয় হয় তাকে অ।
হয় হয় তাৰ মানে এতিয়া ক'বলৈ গ'লে তাৰ মানে উপকাৰী তা বহুখিনি আমি দেখা পাওঁ, আৰু কিছু কিছু ক্ষেত্ৰত অপকাৰিতাও দেখা পাওঁ, হলেও মানে উপকাৰী যিখিনি ক্ষেত্ৰত মানে আমাৰ উপকাৰ হৈছে সেইখিনি মানে সঁচাকৈ মানিব- বলগীয়া নি-
হয় হয়।
হয় হয়। মানে এতিয়া আজিকালি যুগটো কেনেকুৱা হৈছে, আজিকালি যুগটোতো তোমাৰ মোবাইল ফোনৰ যুগ হৈছে হয় নহয় বাও।
হয়।
এই মোবাইল ফোনৰ যুগত মানে তোমাৰ যি এই অনলাইন মানে পেমেন্টটো ওলাইছে সেইটো ভাল হৈছে কাৰণ এতিয়া তুমি এটা কথা চাব পাৰা দেই মানে তুমি অ কৰবাত তোমাৰ মানে অ এ তুমি এতিয়া ধৰি লোৱা তুমি কৰবাত মানে এডমিশ্যন লব গৈ এখন বিদ্যালয়ত দেই তাৰ পিছত অ তুমি যেনিবা অ তুমি গুৱাহাটী মানে লখিমপুৰত থাকা তুমি গুৱাহাটীত এডমিশ্যন লব গৈছা। এই তে তেতিয়া যদিত- তুমি তোমাৰ হাতত যদি মানে সৰহকৈ যদি টকা পইচা যদি লৈ যোৱা মানে ধৰি লোৱা তুমি তাত আ এডমিশ্যন ল'বলৈ ত্ৰিশ হাজাৰ চল্লিশ হাজাৰ টকা মানে দিব লাগে। সিমানটো পইচা যদি তুমি যদি হাতত লৈ যোৱা তেতিয়া কি হয়, মানে বহু খিনি ধৰণৰ মানে কথা আহি পৰে কেনেকুৱা ধৰণৰ মানে এতিয়া আজিকালি মানে যি ডকাইত যে কৰে মানুহ বিলাকে গম পাইছা নাই?
অ, হয় -হয় অ।
অহ, সেই ডকাউত কৰিব কৰি সেই পইচাসমূহ লুটি লৈ যাব পাৰে নতুবা তুমি কে মানে কৰবাত ঘপককে এনেকে গাড়ী মটৰত যাওঁতে মানে গাড়ীত যদি ঘবপকে বেগটো মানে পইচা থকা বেগ টো যদি থাকি গুচি যায় তেতিয়াও মানে আমাৰ বহুতখিনি অসুবিধাৰ সন্মুখীন হব লাগে হয় নে?
হয়- হয় অ,
সেইবাবে মানে আজিকালি যি এই অনলাইন মানে পেমেণ্ট পদ্ধতিটো ওলালে সেইটো এটা বহুত ভাল পদ্ধতি ওলালে মানে এতিয়া কি হৈছে আমি অনলাইন পদ্ধতিটো মানে তোমাৰ মোবাইল ফোনত খুলি ল'ব পাৰো তাৰপিছত তুমি এতিয়া তো -তোমাৰ যিমানেই পইচা নহক মানে কোটি- কোটি, লাখ - লাখ টকা তুমি সেই অনলাইন মানে অ, পে মানে অনলাইনত মানে তুমি ভৰাই থব পাৰা গম পাইছা আৰু তেতিয়া তোমাৰ এই ইমানকে মানে সেই কথাবোৰ অ, মানে আহি নপৰে কাৰণ তোমাৰ মোবাইল ফোনত যেতিয়া সেইটো মানে তোমাৰ বেংক খৰ যেতিয়া একাউন্তটো লগ ইন থাকিব মানে এক্টিভ থাকিব ব তেতিয়া তুমি আৰামত মানে পইচা পাতি ট্ৰেঞ্জেকশচন কৰি থাকিব পাৰিবা গম পাইছা?
ম, হয়- হয়
আৰু তাৰ পৰা মানে ইমান খিনি কিছুমান ভা ভয়ো নাথাকে এতিয়া তুমি যেনে ধৰণে অ, এ ডকাইতৰ ভয়তো নাথাকে আচলতে। মানে তোমাৰ মোবাইলটো যদি কোনোবাই যদি কাহী যদি লৈও যায় মানে কৰবাত যদি থাক কিও আহে তেতিয়াও মানে কোনেও তোমাৰ মোবাইলৰ ফোনৰ পৰা সেই পইচাসমূহ উলিয়াই লৈ যাব নোৱাৰে গম পাইছা?
হয় -হয় অ।
হয় কাৰণ তাত মানে মোবাইলত যি চিকৰিটি মানে লক থাকে সেইবোৰ লক খুলিব নোৱাৰিব আচলতে আৰু কিন্তু এটা কথা আকৌ দেই আমাৰ কিছু-কিছু ক্ষেত্ৰত কিন্তু এই অনলাইন পেমেন্টৰ মানে বহুখিনি ক্ষেত্ৰত মানে আমাৰ অসুবিধাৰ সন্মুখীন কৰা যেন মই অনুভৱ কৰিছোঁ।
হয়।
হয় -হয় এতিয়া তুমি চাবলৈ হ'লে কি হৈছে আজিকালি মানুহবোৰে এ তুমি এতিয়া দোকান এখনলে তুমি গ'লা যেনিবা দেই দোকানখনত তোমাৰ তুমি এশ টকা এটা দিলা তুমি পঞ্চাশ টকাৰ বস্তু ল'লা তোমাক আজিকালি মানে পঞ্চাশ টকাটো ঘূৰাই দিবলৈও তেওঁলোকৰ হাত ত মানে টকা পইচা মানে সেই তেনেকে কাগজৰ পইচা নথকা হৈছে। গম পাইছানে মানে আমাৰ এ এতিয়া আমাৰ যুগত মানে এইটো বৰ্তমান যুগত মানে ইমানেই সেই অনলাইন পেমেন্টৰ মানে প্ৰভাৱ পৰিছে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মানে সেই অনলাইনতে সকলো কাম কৰিব লৈছে।
উম, হয় -হয় অ।
হয় তাৰ উপৰিও আৰু এটা অসুবিধা মানে অ, ভয়ংকৰ ঘটনা হৈ আছে কি গম পোৱা নে? এ মানে অনলাইন পেমেন্ট যেতিয়া কৰে মানে কিছুমান মানুহে কি কৰে মানে এনেকুৱা মানে দু দুষ্ট মানুহ কিছুমান থাকে তেওঁলোকে তোমাৰ এই একাউণ্টৰ পৰা পইচা কাঢ়ি লৈ যাব পাৰে মানে কিছুমান অ টি পি'ৰ জৰিয়তে হওক ফোন কল জৰিয়তে হওক গম পাইছা?
হয়- হয় অ।
মানে কবলৈ গ'লে তেওঁলোকক আমি হেকাৰ বুলি ক'ব লাগিব মানে কি হয় এ-এতিয়া তুমিচ চাবা দেই মানে আমাৰ ঘৰৰ ওচৰতে এ এজন খুৰা জনৰ লগত তেনেকুৱা হ'ল মানে কোনো সেই হেকাৰ এজনে মানে ফোন কৰিলে ফোন কৰি কলে যে এ হেৰি আপুনি এনেকে লটাৰী টিকেট এটাত মানে অ' কিছু টকা লাভ কৰিছে। কোটি টকা আপুনি হেই আপোনাৰ মবাইল ল'লে অ' টি পি এটা গৈছে অ' টি পি টো মোক। কৈ দিয়ক বুলি ক'লে তেওঁলোকক তাৰপিছত কি হ'ল। খুৰাজনে ভাবিলে হয় বুলি ভাবিলে তেওঁ বুজি নাপায় ইমানকে। তেওঁ সেই অ টি পি নম্বৰটো কৈ দিলে কৈ দিয়াৰ লগে লগে কি হ'ল। তাৰ ফলত মানে তেওঁৰ একাউণ্টৰ যিমান সমূহ পইচা আছিল। অ' মানে মোবাইলত লগ ইন থকা সেই একাউণ্টৰ পৰা সকলো। পইচা কাহি লৈ গুচি গ'ল গম পাইছা। সেইটো এটা কিমান ভয়ানক মানে ঘটনা হৈ গ'ল কাৰণ অ মানুহৰ বেংকত মানুহে। টকা পইচা সাঁচি ৰাখে হয় নে নহয় সেই টকা সাঁচি ৰখা টকা পইচা সমূহ যেতিয়া। কোনোবাই কাহি লৈ যাব কিছুমান মানুহেতো মানে আত্মহত্যা পৰ্যন্ত কৰা আমি দেখা পাইছো।
হয় হয়।
হয় -হয় সেইকাৰণে আমি এই কথাবোৰ অলপ ভাবিব লাগে আৰু মানে। আচলতে আমাক অনলাইন পেমেন্টটো আমাৰ বাবে উলিয়াইছিলে কিয় আমাৰ মানে সুবিধাৰ কাৰণে উলিয়াইছিল। ছিলে গম পাইছা কিন্তু আমাৰ কিছুমান এনেকুৱা মানে দুষ্ট মানুহ আছে তেওঁলোকে। সেই তোমাৰ অনলাইন শ্বপিং মানে অনলাইন পেমেন্টটো মানে। সেই তেনেধৰণে মানে বেয়া ভাৱে ব্যৱহাৰ কৰিব লৈছে গম পাইছা।
হয় হয় অ'
সেইটো এটা মানে বহুত ডাঙৰ বিপদৰ নিচিনা হৈ গৈছে বৰ্তমান যুগত।
হয় হয়।
হয়- হয় তাকে ইয়াৰ ওপৰত তুমি কি ক'ব বিচাৰা অলপ কোৱাচোন বাৰু।
অ -অ তাকে তাকে তুমি? বহুত ভাল কথা খিনিয়ে কৈছা আচলতে।
হয় হয়।
এতিয়া চাবলৈ গ'লে অনলাইন পেমেণ্টটো আজিকালি মানে আধুনিক যুগৰ। এক যি সহজ বা দ্ৰুত আৰু ধৰা তোমাৰ সুবিধাজনক। লেন দেন পদ্ধতি বুলি ক'ব লাগিব।
হয় হয় অ'
বৰ্তমান সময়ত মানুহে তোমাৰ নগদ ধন মানে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে। যি মোবাইল ফোন বা ইন্টাৰনেটৰ সহায়ত তেওঁলোকে বিভিন্ন। সামগ্ৰী মূল্য পৰিশোধ কৰিব কৰিব পাৰে এতিয়া। ইউ পি আই হ হওক বা নেট বেংকিং। ডেবিট কাৰ্ড এ তেনেধৰণৰ বিভিন্ন। অ' তেনে ধৰণৰ বিভিন্ন তোমাৰ মোবাইল পেমেণ্ট এপৰ জৰিয়তে অ' তেওঁলোকৰ মুহূৰ্ত মুহূৰ্তৰ ভিতৰতে এ ধন লেন দেন কৰা সম্ভৱ হৈছে।
হয় হয় অ'।
অ' তাৰোপৰি ক'বলৈ গ'লে এতিয়া ভাৰতত এই ডিজিটেল পেমেন্টৰ ব্যয়হাৰ দিনক দিনে বৃদ্ধিৰ। বৃদ্ধি পাই আহি আছো এতিয়া।
বৃদ্ধি পাই আহি আছে অ'
অ' এতিয়া আচলতে অনলাইন পেমেন্টটো আচলতে বহুত। উ উ মানে বহুত সুবিধা আছে এতিয়া আ উম। ধৰ ইয়াৰ জৰিয়তে কি হয় মানুহে ঘৰতে বহি। বিদ্যুতৰ বিল হওঁক মোবাইলৰ ৰিচাৰ্জ হওঁক। অনলাইন শ্বপিং উ বা। কিছুমান টিকট বুকিং তোমাৰ বুকিং মানে ট্ৰেইনৰ টিকেট হক ফ্লাইটৰ টিকেট হক। বা উম কিছুমান। খেল চাবৰ বাবে যি আমি টিকেট বুকিং কৰো তেনে ধৰণৰ কিছুমান বুকিং আমি। কৰিব পাৰো আৰু নগদ মানে কি হয় নগদ ধন। উম মানে লগত।
নগদ যোনবিলাক আমাৰ ধন থাকে সেইবোৰ আচলতে লগত লৈ ফুৰা আচলতে প্ৰয়োজন নাথাকে তেতিয়া। চু এতিয়া উম যাৰ ফলত মানে ধন হেৰুৱাৰ সম্ভাৱনা সম্ভাৱনাও কম হয়। বা আমাৰ সেই টেনচনটো নাথাকে আচলতে ধন হেৰুৱাৰ আৰু
নাইন পে'মেণ্টে মানে সময় ৰাহি কৰে আৰু লেনদেনৰ যি এ লিখিত তথ্য সহজতে সংৰক্ষণ কৰি ৰাখে আমাৰ অ এতিয়া চাবা তুমি তাক কেইটকা দিছো আমি আ যি আ পেমেণ্ট হিষ্ট থাকে সেই হিষ্ট্ৰিত চব ছেভ হৈ থাকে, সেই ক্ষেত্ৰত আচলতে অ মানে আমাৰ বহুতখিনি সুবিধা হয় কিন্তু আ উম আৰু তাৰ উপৰিও কবলৈ গলে তোমাৰ কিছু কেতিয়াবা এনেকুৱা হয় আহ আমি উম আমাৰ ধৰা ঘৰৰ কোনোবা মানুহে ধৰা আঁতৰত যদি পঢ়া - শুনা কৰি থাকে, এ তেওঁলোকৰ ল'ৰা - ছোৱালীয়ে হওক বা তেনেকুৱা ধৰণৰ যে ল'ৰা - ছোৱালীবিলাক যদি আঁতৰত পঢ়া - শুনা কৰি থাকে, আগতে কি কৰিব লাগে তোমাৰ চিঠিৰ জৰিয়তে তেওঁলোকক টকা - পইচা মানে আদান- প্ৰদান কৰিব লগীয়া হয়। বা কিন্তু অ কিন্তু বৰ আৰু সেই ব্যৱস্থাটোত কি হয় যথেষ্ট মানে সময়ৰ প্ৰয়োজন হয় যাৰ ফলত আ আগতে মানে বহুতখিনি বিপদ মানে দেখা দিয়ে কিন্তু বৰ্তমান সময়ত কি হয় তুমি এতিয়া ঘৰতে বহি তোমাৰ সেই উম তোমাৰ তা তৎক্ষণাতে সেই টকা - পইচা তুমি আ মানে প্ৰেৰণ কৰিব পাৰা চু দিয়া।
অ কিন্তু তোমাৰ অনলাইন পেমেন্টৰ আচলতে বহুখিনি ক্ষেত্ৰত তোমাৰ অসুবিধাও আছে।
আ তাৰে ভিতৰত তুমি যি চাইবাৰ অপৰাধ বা অ' টি পি অ টি পি মানে কিছুমানে যি জালিয়ালি কৰে। সেই তাৰ কথা তুমি কৈছা তাৰপিছত কে তাৰ উপৰি তোমাৰ ধৰা ফোন কল বা আৰু অনলাইনৰ যি প টান আমাৰ দৰে সমস্যা বহুত মানুহৰ ক্ষতি কৰিছে।
যদি আমি অ যদি আমি নিজৰ পিন হওঁক, অ' টি পি বা বেংক একাউণ্টৰ তথ্য আনক যদি জনাই দিও তেন্তে আচলতে ধনৰ সেই ধনখিনি আচলতে আমি হেৰুৱাব পাৰো। সে অ আৰু সেই ক্ষেত্ৰত আচলতে কিছুমান দুষ্ট চক্ৰ মানুহে আছ চলে আমাক সেই সুবিধা লৈ আছে সেয়েহে ত সে আচলতে অনলাইন পেমেন্ট ব্যৱহাৰ কৰাৰ সময়ত আচলতে বহুতখিনি স অ সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। ইয়া
হয়।
মানে অনলাইন পেমেন্ট ব্যৱহাৰ কৰা সময়ত কেতমে মানে কেতিয়াও অ অ' টি পি বা পিন মানে কাকো জনাব নালাগে বা সেই এ পিন দিওতা আচলতে উম আমি কোনেও যাতে নেদেখে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কেৱল আৰু যি বিশ্বাসযোগ্য এপ বা আমাৰ যো কোনবা যদি বিশ্বাসযোগ্য ক মানুহ থাকে তেওঁলোকৰ আ তেওঁলোকৰ লগত সেইখিনি শ্বেয়াৰ কৰাটো বেলেগ কথা। কিছুমান সন্দেহজনক কিছুমান লিংগৰ বা কিছুমান চাবাচোন অনলাইন পেমেণ্ট আমি যে কৰিবলৈ লওঁ কিছুমান মানুহে তোমাৰ ওচৰ - পাজৰ থকা মানুহবিলাকে সেই তাৰ পিংকডসমূহ সেইবিলাকে কিছুমান মানুহে লক্ষ্য কৰি থাকে, এতিয়া তাৰ ফলত কি কৰে তেওঁলোকে বা পৰৱৰ্তী পৰ্যায়ত কিমান সেই এ এ টকা - পইচা চুৰি ক্ষেত্ৰত মানে -মানে চে চুৰি কৰা দেখা যায়। আৰু অ আৰু তোমাৰ বৰ্তমান যি আধুনিক প্ৰযুক্তিবিদ্যাৰ মানে যিমানখিনি উন্নয়ন হৈছে। এ য মানে মোবাইল ফোনৰ আচলতে হেক কৰাটো আচলতে একেবাৰে সহজ হৈ পৰিছে বৰ্তমান সময়ত।
সহজ হৈ পৰিছে অ।
অ অ এতিয়া সেইখিনি তোমাৰ আচলতে অনলাইন পেমেন্টটো হৈ ছে এতিয়া ডিজিটেল ভাৰতৰ এ এক গুৰুত্বপূৰ্ণ অংশ। এতিয়া যদি আমি সচেতন আৰু সুৰক্ষিতভাৱে ইয়াক ব্যৱহাৰ কৰো। তেন্তে ই নিশ্চয় আমাৰ মানে জীৱনক অধিক সহজ কৰি তুলিব। বা দ্ৰুত আৰু সুবিধাজনক কৰি তুলিব পাৰে প্ৰযুক্তিৰ মানে স সঠিক ব্যৱহাৰে ইয়াৰ আচলতে প্ৰকৃত উপকাৰ লাভ কৰাৰ মূল চাবি কাঁঠি বুলি মই কম আচলতে।
হয়, হয়, অ ঠিক কথা কৈছা।
উম সেইখিনিয়ে আৰ।
তুমি অ হয় হয় তুমি এতিয়া যিখিনি কথা কলা একদম গুৰুত্বপূৰ্ণ কথা ক'লা। আমি সেইয়াই মানে আমি সেই অনলাইন মানে পেমেন্টত আমি অ মানে বহুতো সতৰ্ক ভাৱে মানে কাম কৰিব লাগে। গাৰু সাৱধান হৈ থাকিব লাগে সকলো সময়তে গম পাইছা।
হয়, হয়,
কাৰণ আজিকালি মানে বহুত মানে এনেকে দুষ্ট মানুহ থাকে। তেওঁলোকে সেই অনলাইনৰ মানে পইচা সমূহ মানে লৈ যোৱা দেখা পোৱা যায় হয় নহয় আৰু তাৰ তাৰপৰি আৰু এটা ঘটনা হৈছে কি গম পোৱা নে, এই আমাৰ সৰু সৰু ল'ৰা ছোৱালী বোৰে কিছুমান গেমত এনেকে অনলাইনৰ যু গেদি পইচা লগাই পেলাই মাক বাপেক একাউ